আ' আপুনি শুই দিয়া।
অ কি কৰি আছ?
এই এনেই বিয়া এখন আছিলে, বিয়াখনলৈ গৈ পেলাই ঘৰলৈ আহি আছোঁ।
উম উম উম। কিহে খালী বিয়াখন?
বিয়া মাংস যি খাওঁ মাছ - মাংস দুয়োটাই এভেইলেবল আছে আৰু। খাবহে লাগে খালি।
উম। বাকী ভাল?
বাকী।
অ'।
পুৰা খেতিত লাগিব লগা হৈছে ঐ ৰাতিপুৱা সোনকালে হব লগা হৈছে।
অ' ঠিকে আছে ক কৰ, নহ'লে এনেই বহি বহি খাবলৈ নাপাওঁ ন?
এৰা।
উহু
ৰাতিপুৱা সোনকালে ৰাতিপুৱা বোলো সোনকালে উঠিব লগা হ
হম, মাহঁতৰ ভাল।
উম, ভালে-ভালে তই ক'ত আছ?
মই ইয়াত তেজপুৰত।
অ, তেজপুৰতে এই যাম বুলি যে কৈছিলোঁ গ'লেইও মানে ন।
আহিলো ইণ্টাৰ্ণশ্বিপ কৰিব আহিলো।
আচ্ছা কিমান দিন গৈ ব লাগিব তাত?
অ, এতিয়াছ আমাক আঠাইছ এৰি দিম বুলি কৈছে।
আহ
ওৱান টুৱেণ্টি আৱাৰ্চ কৰিব লাগে।
অ, আচ্ছা। আচ্ছা এশ এশ বিশ ঘন তাৰ আগতে কমপ্লিট কৰি লৈ আহিব নোৱাৰি নি?
মানে টাইউৰেনৰ লগত কথা যদি টাইম টো সোনকালে কমপ্লিট হয়। তেতিয়া সিহঁতি সোনকালে এৰি দিব।
উম,
এনে ৰাখি নথয় মানে।
তাৰ পা কলেজ কেতিয়াপা খুলিব?
আমাৰ এক আগষ্ট পা
হম,
ত সোনকালে কমপ্লিট মানে এইটো এদিনত কিমান ঘণ্টাকে হুও
আমাৰ এতিয়া প্ৰথম কেইদিন তিনি ঘন্টা চাৰি ঘন্টা পাঁচ ঘণ্টা তেনেকে পঢ়াইছে। পিছলেখন বাঢ়িবগৈ চাগে টাইমতটো।
গম পাইছো অ,
উম,
এনেই ক্লা হেৰি মানে ক্লাছৰুম টাইপতে কৰিছে নেকি?
ক্লাছ টাইপ অ,
আচ্ছা এই তহঁতৰ মানে বি চি অলপ কি এডভানস লেংগুৱেজ বিলাম শিকাইছে নেকি?
উম, মানে এডভাঞ্চ লেংগুৱেজ নহয় মানে প্ৰজেক্ট টাইপৰ শিকাইছে মানে কেনেকে কৰিব লাগে কি কৰিব লাগে?
অ, এডভানঞ্চ লেভেললে শিকাইছে মানে।
তই এডভাঞ্চ লেভেল কৈছিলি মই এডভাঞ্চ লেংগুৱজ শুনিলো।
এ্মল লেংগুৱেজ বুলি কৈ এতিয়াহে বুলি কৈচো।
এ অ,
এই খোৱা বোৱা হ'ল নাই।
খোৱা বোৱা হ'ল মাংস দিছিলে আজি।
অ, তাতো হেৰি য়ত হে হোষ্টেল নহয় জানো?
হোষ্টেল অ,
বাহ বেলেগ আৰু লৰা কলেজত ৰুম লৈ থাকোতে গ'ল এতিয়া হোষ্টেলৰ ফিল্ড ল'বলৈ গৈছে।
হি-হি।
তাত
এমাহ-এমাহ চবতে ফিল ল'ব লাগে হা
কি কিবা-কিবা হে ফিল হে
হেৰি দেওবাৰে ৰাতি মাংস দিয়ে। তাৰপিছত বুধবাৰেনে বৃহস্পতিবাৰে দুপৰীয়া মাংস দিয়ে। আৰু কাইলে ৰাতিত দিম দিব। তাৰপা কোনবা এদিন আকৌ দিনত দিম দিব। তা পা এনেই দালি ভাজি গোটেইখন। উম তাৰ পা আকৌ ৰাতিপুৱা ৰাতিপুৱা ৰাতিপুৱা ৰুটি দালি।
বা আহ।
আজি আহ সেইটো নটা বজাৰ আগত ল'ব লাগে কিন্তু ক'লেই হ'ল এভেলেবল থাকে।
অ কেণ্টিনত নেকি?
কেণ্টিন নহয় ইয়াত সেইয়ত হোষ্টেলৰ
অ হোষ্টেলৰ গম পাইছ আজি কি
তা পা আকৌ আজি পাছটা দিলে।
পাঁচটা মানে অ পাঁচটা পাঁচটা মই বোলো ৰুট- দুই পাঁচটা বা
দি দদাই দে
গম পাইছোঁ অ।
এই এইবিলাক আমি নোখোৱা যে মানে সেইকাৰণে খাব নোৱাৰোঁ।
অহ।
আমি ৰুটি খাওঁ দুটা তিনটা চাহৰ লগতে খাই দিওঁ। ইয়াত ৰুটিত দুটা দিব তাকৌ মটৰমাহ বা ৰাজমাহ দিব তাকো দুবা দুবা সাগুতেই যায় গেছ হৈ
অ সেইটো নোখোৱা আক।
উম।
অ অ অ অথানি কনভাৰ্চচনো মনত আছে নহয়। তাকে সে তাকে চাই মেলি আও। দেবাঙগৰে ফোন কৰিছিলে নি।
তই অথনি মই কই অ অ হি হি নাই কৰা হি গুৱাহাটী গ'ল ন। আকৌ তাত বোলে ছমাহত আকৌ কিবা এটা। কৰি লওঁ বুলি ক'লে আজৰি।
তাকে
হা হা
গম পাইছো অ।
সেই হ'লে আক লংকাত লগাই আহিব অকমন।
তাহ ত
এনেও এনে ক শুনি আছো।
হেল্ল'
কি কৈছিলি? মই শুনি মই শু- মই শুনি আছো আছো। তই শুনিছ নাই?
উম।
উম খেতি আৰম্ভ কৰিছে নেকি তহঁত?
তাৰ ৰুমলে গোটেইকেইটা।
হে হে?
দেৱপ্ৰতিম নাথাকে জানো তাৰ লগত আজিকালি, এই দেৱাংগৰ লগত ৰুমত বোলো দেৱপতিম বোলা লৱাটো নাই।
দেৱপ্ৰতিম নহয় দেৱব্ৰত।
দেৱব্ৰত।
উম।
দেৱব্ৰত অ ম- মই দেৱপ্ৰতিম বুলি ভাবি আছো মই তাক হেৰি সুধিছো দেই সি বোলো কাজিৰঙা ইউনিভাৰ্চিট- থাকি সি তো লগত কি ইণ্টাৰণশ্বিপ কৰিব।
সি গুৱাহাটীত আছে দেৱব্ৰত। কি কলি?
দেৱ প্ৰতিমে নেকি দেৱাংগ লগত থকাটো দেৱ প্ৰতিমে।
দেৱপ্ৰতিম নহয় দেৱব্ৰত।
নাই-নাই-নাই গুৱাহাটীত থকাটো দেৱপ্ৰতিম।
গুৱাহাটীত দেৱপ্ৰতিম নাই ও দেৱপ্ৰতিম হেৰিয় বেলগত ক'ৰবাত আছে হবলা দেৱব্ৰত সেইটো তাৰ লগত যিটো আছে। দেৱপ্ৰতিম আছে দেৱপ্ৰতিম কিন্তু কি দেৱব্ৰত তাৰ লগত আছে।
এইটো নহয় আৰ। মই গম পাইছিলোঁ কিন্তু সি এতিয়া ইটাৰ্ণশ্বিপত যোৱা নাই জানো?
অ, তাৰ ৰুমমেট টোৱে সিয়ে একেলগ গৈছে যদি দেৱ প্ৰতিমো তাত ইণ্টাৰ্নশিপ কৰিব গৈছে সিহঁতৰ লগত যদি আছে সেইটো মই গম নেপাওঁ। কিন্তু তাৰ লগত থকাটো হ'ল দেৱব্ৰত।
এ দেৱ আচ্ছা মোৰ তাৰ লগত দেৱব্ৰত তিনটা আছে অ,
অ, তিনটা থাকিব পাৰে।
দেৱ প্ৰতিম মই -মই দেৱ প্ৰতিমৰ ইনষ্টা ষ্টৰি পাইছিলোঁ আৰু দেৱাংকৰ হোৱাটছএপৰ ষ্টৰি একেই।
তোমালোকে হেৰি চাগে আৰু সিহঁতে ক'ৰবাত গৈ পেলাই লগ পালে চাগে।
অ, তেনেকুৱাও হ'ব পাৰে বাৰু দেই।
ক'ব নোৱাৰি না।
তাকেহে সেইটোও হ'ব পাৰে।
কালিতো মোৰ অৱস্থা বেয়া হৈ গৈছিলে এ হেৰি হ'ল আক মই টেলিগ্ৰাম এটাই টেলিগ্ৰামৰ লিংক এটা দিছিলে সেই দেৱব্ৰত বুলি কোৱাটোৱে।
আ হেক চেক হৈ গৈছিলে নি? হা হেক চেক হৈ গৈছিলে নি?
নহয় কথাটো শুন মোক সি লিংটো দিলে হা মানে এনেই নৰ্মেলিতো আমি কোনোবা এটা হ'লেও লিংক শ্বেয়াৰ কৰোঁ কিবা-কিবি এতিয়া সি মোক লিংকটো দিলে মই লিংকটো খুলি দিলো আজিকালি যিয়ে নোখোলোঁ হেই কৰিব যে আহে মোক সেইটো সেইটো মই সেইটোত গৈ পেলাই অ টি পি টো দিলো মই যে নেজা লগিন অ টি পি আহে।
উম,
মই অ টি পিটো দি দিলোঁ অ'ফটকে দেখাইছে নহয় ডিভাইচ লকেচন ল'হেৰী বুলি এ কি নিউয়ৰ্ক বুলি। মই বোলো চফা হৈ গ'ল তাৰ পা হে মই ওপৰত খুলিছে মানে সেইটো দেখ থা আগত মই চাইছোঁ তাৰপিছত সি ষ্টেটাছ লগাই আছে দেৱব্ৰতে হেৰি অ, মাই টেলিগ্ৰাম গ'ট হেক ইফ আনৱণ্টেড মেচেজেছ ডনট বি অপেন।
আ
মোৰ মই বোলো চফা আঁজি গলো।
তাৰ পিছত চাইছো সেইটোত গৈ পেলাই তাপা এতিয়ালৈকে একো নাই অহা পিছত যদি কিবা হয় নাজানো নিউ ডিভাইচ এতিয়া দেখোৱা নাই মানে। মই মানে চবচ হেৰি কুৰ্তি লগাই ষ্টেপ লগালোঁ টাছকি লগালোঁ। তাৰ পা আকৌ কিবা কিবি কি লেগাব পাৰি ন চব লগাই থৈছো।
আচ্ছা- আচ্ছা ঠিকে মানে সেই অ' টি পি চি খুজিছিলে নেকি তোক?
সি খোজা নাই সেইটো অটো টি পি সেইটো মানে তোৰ ডাইৰেক্ট তাত গলে যেনেকে অ টি পি যে আহিছে টেলিগ্ৰামত মানে অ টি পি নিজে আহে। মইতো নাজানো টেলিগ্ৰামত সেইটো ল'গ ইন অ' টি পি আহে বুলি।
অ' তই সেইটো তাত টেলিগ্ৰামত দিছিল নেকি নিজে?
অ' মই বেছ- মই লিখি দিছোঁ। সি মোক ভিডিঅ' লিংক দিছে, মই বোলো ভিডিঅ'টো চাওঁ, কিনো। এতিয়া ময়ো তাৰপৰা যদি লিংক এটা দ- তই অভিয়াচলি খুলি চাবি।
এইবিলাক অলপ সাৱধান হ'ব লাগে নহলে। উম। সেইবিলাক অকণ সাৱধান হ'ব লাগে সেইকাৰণে।
নহয় নাজানো ন' কি বস্তু। অ', মই সেইটো তেনেকে ইউজ কৰি পোৱা নাই। মই নাজানো যে টেলিগ্ৰামত তেনেকে হেই অ টি পি আহে বুলি। মই ভবা নাই নহয় সেইটো যে ল'গ ইন অ টি পি হব। তাৰ পিছত চাওঁতে সেইটো ওলাইছে।
যে মানে বিশ্বাস নাই। এনেকে ফো- অ টি পি ছ-, উম।
উম। চিকিয়ৰিটি ইছ্যু চব আজিকালি। অ টি পি কিবাকিবি আহিলে মোক ফোন কৰি সেইটো অ টি পি মই নিজেহে দিছোঁ। কোনেও মোক দিয়া নাই, ফৰ্চ কৰা নাই নহয়। মই লিংকটো টিপিছোঁ। লিংকটো টিপাৰ পিছত ভেৰিফাই কৰিব আহিছে হিউমেন হয় নে নাই। মই ডাইৰেক্ট অ টি পি টো দি দিছোঁ। অ টি পিটো আহিছে।
হুম, মই তোক তেনেকৈ দিলে তইও দি দিবি বা তই দিলে মোক দি দিবি। একো সোধাতো মেলাটো কথাই নাহে।
হুম?
সেইবিলাকতে স্কেমবিলাক হৈ যায় আক'।
হুম। ভাগ্য ভাল আছিলে কাৰণে বাছিলোঁ।
স্কেমাৰৰ পৰা সাৱধান আজিকালি ঔ। এতিয়া উপায় নাই। ক'ত কেনেকে কি কৰে একো পাত্তা নাই।
উম। তই নতুন ৰুম ল'লি নেকি?
নাই। উম?
হুম? তই নতুন ৰুম ল'লি নেকি?
ৰুম লোৱা নাই। আজি এটাই ফোন আজি লগৰ এটাই ফোন কৰিছিলে।
অ'।
তে ৰুম এটা ওলাইছে। বোলে থাক যদি, থাকিম দুই-তিনটামান মিলি। মই সিহঁতক কৈছোঁ, মই আগতে অকলে থাকিব ভা- মানে ভাল পাইছিলোঁ। এতিয়া অকলে থাকিবলৈ মন নোযোৱা হ'ল কিবা।
হুম।
বোলো এনেকে দুই-তিনিটা কম- দুই-তিনিটা কম্বিনেশ্যন থাকিব পাৰে যদি, কবি।
অ'।
এ আৰু ৰুম এনেকে ঘকুতত লৈ লাভ নাই নহয়। ধৰি ল ৰুমৰ পৰা ওলায়ে কিবা বাল্টি দেখা, কিবা কি- অকমান ফ্ৰি নেছটো থাকিব লাগে।
উম।
এই হেৰাপামূৰিয়াবিলাকত মানে বেয়া, ভাল নহয়।
হা - হা? অ কি ক'লি? হেল্ল'? হেল্ল'? হেল্ল'?